হেল্ল', হেল্ল'। অঁ, এয়া ভাত বনাইছো, তুমি-
মই এ শুনিছোঁ।
অঁ, অঁ মাহতে কি কৰিছে?
মাঁ হঁতে ইয়াত টিভি চাই। তোমালোক-
আমাৰ এই মাই খৰিচা খৰিচা অকণমান- কিমান কুটি আছে। আমাৰ ওৱান -
আমাৰ সন্ধিয়া সময়ত এতিয়া চিয়েল আৰু।
অঁ, অঁ চিয়েল চাই। উম, ভালে।
ভাত কিহে বনাইছা? আছে অঁ এই- দে মাতকেও দেউতাহে নিছা বেছি।
হয় নে? মই দালি আৰু ঔটেঙা বনাইছোঁ তাৰপিছত আকৌ মাছ ভাজি।
অঁ, অঁ।
মাছ- পুঠি ওলাইছেনে তোমালোকৰ সেইফালে?
মাছ ওলাইছে অঁ।
অঁ, অঁ। মায়ে ভাত বনাইছেনে?
মা ভাত বনোৱা নাই, যাব আৰু। আঠটা চাৰে সাতটা মানত তোমালোকৰ তাত মাছ ওলাইছে নে?
আমাৰ ইয়াত মাছ ওলাইছে আমাৰ ইয়াত জাগাবোৰ দ যে
অহ।
চাহ খালা নে নাই?
চাহ খালো অ। তুমি খালা?
চাহ মই নাইখোৱা গাখীৰ পানী অকমান খালো।
অ'।
উম, দাদাহঁতে কি কৰিছে?
দাদা এই, ডাঙৰটো ওলাই গ'ল, সৰুটো অহাই নাই।
অ', অ'। বতৰ ভালনে সেইফালে আজি?
বতৰ এতিয়া ভালেই আৰু উঠনি বৰষুণ দিছিলে। বৰষুণো দিছিলে, ৰ'দো দিছিলে, তাৰপৰা এতিয়া অকমান ভাল হৈছে।
উম, আমাৰ ইয়াতো একেই, বৰষুণ দিলে অলমান দেৰি।
অ'।
তাৰপিছতে, এতিয়া ঠিকে আছে বাৰু। জোনবাই ওলাইছে কি হয়গৈ আৰু।
অ
জোনবাই উলাই মেলি আকৌ বোলে আৰু বৰষুণ, বৰষুণ ৰাতিপুৱা দিব নালাগে বাৰু। কালি, আজি ৰাতিপুৱাও বৰষুণ দিয়া নাই বাৰু। আবেলি, আবেলিহে দিছে এইকেইদিন বৰষুণ।
শুৱা সময়ত যিমান দিয়ে দি থাকক, দিনত দিলে বেয়া অ'।
অ', দিনত দিলে বহুত লছ হৈ যায়, এতিয়া আমাৰ বোৰ ক দেউতা মানে কাম বােৰ নকৰিলে কব নহয় ন'। এইবোৰ কিবা কিবি বুট ছুট আছে। দিনত সেই, সেই কামলৈ যোৱা সময় কৰণতে বৰষুণটো দি দিয়ে আৰু পেন পেনকে।
তাকেহে।
যাবলে নহয়।
আমাৰো সেই তেনেকে স্কুললে অ কিমান খতি হৈ হৈ আছিলে।
অঁ।
সদায় সেই, স্কুললৈ যোৱা সময়তে হয়।
উম।
ভাইতি কি পঢ়ি আছে, আছে অ'। অ' তেনেহ'লে মোতকৈ সৰু।
সৰু সৰু এইবাৰ মেট্ৰিক দিব।
অ'।
উম, তুমি ডাঙৰ বুলি ভাবিছিলা নি?
অঁ মই বোলো মোতকে ডাঙৰ হ'ব চাগে।
অ', সৰু সৰু।
অ'।
বাকী, ঘৰত সকলোৱে ভাল আৰু ন'?
ভালেই অ'।
তুমি তাঁত সুত ব'ব' জানা নাই?
জানো, জানো, মোৰ কাম কৰিব চব জানো।
অ', ফুল বাচি জানা? এনেই যাব।
সেইটোৱে অকমান লাহে, লাহে পাৰো আও এই জুপি থাকিবলে এলাহ লাগে।
উম, অকমান সেই হাতটো খৰ মানুহৰ ওচৰত শিকিবা, তেতিয়া বেছি খৰকে তুলিব পাৰিবা। মানে যিবোৰ মানুহে খৰ খৰকে ফুল বাচিব জানে ন', সেইবোৰ মানুহৰ ওচৰত শিকিলে হেনো মানে খৰতকীয়া মানুহৰ ওচৰত তাত শিকিলে, খৰতকীয়াই হয়।
হ হ‌ আমাৰ মা হেৰি আকৌ, মায়ে পাৰে। কিন্তু সেই আকৌ ভালকে আজিকালি অকমান নেদেখে যে।
অ অ
মানে নিজৰ মানুহৰ ওচৰত শিকিবলে বেয়া। অকমান লোকৰ হ'ব লাগে এতিয়া মা ওচৰত শিকিবলে বেয়া ধেমে ধেমে দি দিয়ে।
হ হ আমাৰ মায়ে বা মুখখনে ফুচফুচাই থাকে হাতে কামেই একোনোৱাই
তুমি পাৰানে?
মই পাৰিছো আৰু জানিছো আৰু অলপ চলপ ইমান বেছি এক্সপাৰ্টো নহয়।
অ'।
যি শিকাইছে অ অলপ চলপ জানো আও বৰছৰ তোলা মেলাই সেইবোৰকে কৰিব পাৰো আৰু।
অহ বৰটোলিৰ মইয়ো পাওঁ বাও
সেইবোৰ কৰিব পাৰো।
এতিয়া তোমাৰ গামোচা লগাই থোৱাই আছে।
গামোচা লগাই থোৱা আছে অ চাৰিখনমান ওলাইছে। বিশখন লগাইছিলো।
অ'।
হে এইকেইখন বাৰু সেই ডাঙৰ ডাঙৰ ফুল দিয়া আকৌ মাজত আকৌ বুটা দিয়া সেইকাৰণে দিন লাগিছে।
অ'।
বাকী দছখনন এনেই অকল ফুল এটা এটা দি পেলাই বব লাগিব সৰুকে।
অ'।
মা বোৱা কাপোৰ ধেৰ আছে নে?
বোৱা কাপোৰ ধেৰ নাই
আহ।
ধেৰ নাই ইমান লগোৱা নাই যে তাত।
অ', অ' কালাৰিং কাপোৰ লগাই নে নাই।
লগাই কেতিয়াবা এই কোনোবা এনেকাই দিলে লগ গাই দুযোৰ বা তিনযোৰ হলে। এনেই নলগা হ'ল আজিকালি এলাহ এলাহ হয়।
এ এলাহ।
তাতে ভালকে নেদেখাই হ'ল যে।
অহ আমাৰ মাও সেই এইটো কি বোলে মায়েও লগাবই কিন্তু আমাৰ মায়ে ব জোৰ কাপোৰ নলগাই অকল বগা কাপোৰ।
অ'।
লগাম বোলি ভাবিছোঁ নীলা পাতা নীলা।
অহ'
এতিয়া খুৰী এজনীয়েও লগাম বুলি কৈছে মই ফুল বাচি মিলি দিম আৰু।
উ।
কোনোবা হ'লে ভাল এতিয়া অ'।
অ ওচৰত লাগি থাকিলে ভাল অ'।
অকলে অকলে এলাহ চাগে নহয়।
হা?
হেৰি ডাঙৰ ধৰা তোমালোকৰো ডাঙৰ ভাল একেটা কামত লাগি থাকিবলৈ আমি অলে যাওঁ তলে যাওঁ। থাকিবলৈ অকমান দিগদাৰ।
উম আহ। একে সেইটো হয়য়ে সৰু থাকিলে অ বোলো হয়। আ
তোমালোক কেইটা বজাত শুৱা? কেইটা বজাত শুৱা তোমালোক?
শু সেইটো সুধিছা?
অ।
হেল্ল! অ আ আমাৰ শুলেই, মোৰ শুৱালেতো বহুত দি হৈ যায়।
অ
ম-মই শুৱালে বহুত দেৰি হৈ যায়।
অ
দহটা মান বাজে আৰু। মই শুৱালে বহুত দেৰি লাগি যায়।